হেল্ল'।
অ', শুনিছনে?
অ', শুনি পাইছো, তুমি শুনিছা?
ভালেই।
অ', ভালেই ভাল মানে কি আৰু ইমান গৰম দেখিচাইচোন।
অ', আজি মানে কেনেকুৱা গৰম পৰিছে ন!
সেইটোয়েটো মানে আমাৰো দুখ দিয়া এই গৰমৰ কাৰণে।
কি ক'লা?
উম। আমাৰো দুখ দিয়া এই গৰমটোৰ কাৰণে।
অ', সেইটোয়েতো, আজিকালি মানে গছ গছনিবোৰ নোহোৱাও হৈ গ'ল ন!
অ', গছ গছনিৰ কাৰণে আমিবোৰে কাটিছো আৰু গছ গছনিবোৰ গৰম সেইটোৱেটো।
সেইটোৱে।
বাকী কোৱা?
প্ৰদূষণ পলিউচন প্ৰদূষণ কেনেকুৱা প্ৰদুষণ হৈছে ন গৰমৰ কাৰণে।
সেইটোৱেটো প্ৰদূষণ মানে বহুত বেছিয়ে বাঢ়িছে মানে এইবাৰ।
হয়, হয়, আৰু এতিয়া প্ৰদূষণ পৰিৱেশত ক্ষতি কাৰকৰ পদাৰ্থ আৰু শক্তি ধোৱা বিষাক্ত গেছ এইবোৰ ন প্লাষ্ট যি ৰাসায়নিক দ্ৰব্য শব্দ কিমান প্ৰদূষণ হৈছে এইবোৰৰ কাৰণে আৰু গুৱাহাটীতটো বেছি হৈছে সকলোতকৈ ন!
গুৱাহাটীতো বাপৰে বাপ উম চহৰবোৰত।
মানে বহুত হৈছে আৰু প্ৰদূষণ।
হয়, হয়, আৰু তোমাৰ মানে বিশেষকৈ মানে তোমাৰ এতিয়া মানে প্ৰদূ্ষণো ধৰা বিভিন্ন ধৰণৰ প্ৰদূ্ষণ আছে। তোমাৰ বায়ু প্ৰদূষণ, পানীৰ প্ৰদূ্ষণ হয়নে, ত' মোৰ মতেতো বায়ুৰ প্ৰদূষণৰ বাবে যান বাহনৰ ধোঁৱা। বা ধৰা উম বা অ', এইবোৰ অ' কয়লা, পেট্ৰল, ডিজেল এইবোৰৰ মানে অ', ইন্ধ-ইন্ধনবোৰ জ্বলোৱাবোৰ যে জ্বলোৱাবোৰ সেইবোৰ এটা কাৰণ হয় বায়ু প্ৰদূ্ষণৰ কাৰণে সেইটোৱে।
আৰু মানে এইটো শব্দ প্ৰদূষণটো ইমান হৈছে ন, অত্যাধিক মানে ঘৰ মানে বাহিৰ মানে চহৰত মানে বেছি হৈছে ন, শব্দ প্ৰদূষণটো মানে গাঁৱৰ তুলনাত। মানে কিমান গাড়ী মানে হয়, অঁ যাৰ মানে লাউড স্পীকাৰ যান বাহন আৰু যন্ত্ৰ পতিৰ যে কিমান শব্দ। উম, গাড়ী মটৰৰ ফলত বিশেষকৈ বেছি আৰু শব্দ প্ৰদূৰ্ষনটো। মানে চহৰত আৰু উম তাৰমানে চহৰত থাকিব নোৱাৰা অৱস্থা হৈছে মানে এতিয়া মানে ইমান গৰমত। তেনেকুৱা আৰু মাটিৰ প্ৰদূৰ্ষণটো হৈছে বহুত ন, তুমি এইটো গম পোৱা?
মাটিৰ প্ৰদূষনটো তাকেইটো আৰু বিশেষকৈ তোমাৰ অ শব্দ প্ৰদৰ্শনটো ধৰা এই ফটকা বোৰ পালেও হয় ন, উৎসৱৰ সময়ত তোমাৰ সেইটো উম কি কয় বায়ু প্ৰদূ্ষনো হ'ল তোমাৰ আৰু শ
যোৱা হয় ন উম উম মানে হৰণ মানে দিজে মানে দেকবোৰ যে বজোৱা হয় সেইবোৰৰ কাৰণেও ব্দ প্ৰদূষণ হয়, হয় দিয়া।
হয়।
আৰু মানে এইবিলাক মাটি প্ৰদূষণ মানে প্লাষ্টিকৰ কাৰণে হয়, প্লাষ্টিকবোৰ মানুহে প্লাষ্টিক ব্যৱহাৰ কৰিবই নালাগে ন এতিয়া। প্লাষ্টিকৰ কাৰণেটো বহুত মাটি প্ৰদূষণ হয়, প্লাষ্টিকটোতো মিহলি লৈ নাযায়, মাটি আৰু কীটনাশক ৰাসায়নিক সাৰ আৰু মানে মানুহে মানে য'তে ত'তে আৱৰ্জনাবোৰ পেলাই যে মানে
হয়।
ক'বা আৰু ন গুৱাহাটী মানে চাব নোৱাৰি আৰু মানে কোনো মানুহে নিজৰ কাৰণেই মানে কি নিজেই লেতেৰা কৰে ন। ঠাইবোৰ।
অঁ নিজৰে ভুল বুলি কলো নহয় তোমাক মই সেইকাৰণে আমাৰে
অঁ মান সেইটোৱে আৰু চৰকাৰেনো কিমান কি কৰিব নিজে অলপ সাৱধানতা ৰাখিব লাগে আৰু সেইটোৱে। নোৱাৰে। সেইটোৱে বাহিৰৰ দেশবোৰ চাবা ইমান ধুনীয়া চাফ চিকুণ ন অ সেনেকুৱা উম উম।
আমিয়ে কৰিম কিন্তু অসুবিধাটো আমিয়ে পাও।
হয় হয়।
সমস্যাবোৰো আমাৰে হব।
আমাৰে হ'ব কিন্তু মানুহে নুবুজে সেইটো।
নুবুজে এতিয়া তোমাৰ ধৰা যিটো তোমাৰ শব্দ প্ৰদূষণ ছাত্ৰ ছাত্ৰী সকলৰ কাৰণে মূৰৰ বিষ উঠি যায়, আমাৰে উঠি যায় দিয়াচোন সিহঁতে পঢ়াটো তোমাৰ সমস্যা
বেমাৰীবোৰৰ কাৰণেটো আৰু বেয়া, বৃদ্ধ সকলৰ বাবে যোনবোৰ হাৰ্টৰ বেমাৰ আছে, হৃদৰোগ আছে। মূৰৰ বিষ আছে তেওঁলোকৰ কাৰণতো বহুত মানে বহুত মানে বিপদজনক হয় আৰু। শব্দ প্ৰদুষনিত উম উম সেইটোৱে আৰু।
আৰু তোমাৰ বায়ু প্ৰদূৰষনৰ কাৰণে তোমাৰ হাঁপানীবোৰৰ হাঁপানী ৰোগী থকা বোৰৰো কিমান অসুবিধা হয়।
উশাহ নিশাহ লোৱাটো কষ্ট হয় মানে। উম উম।
আৰু তোমাৰ চকুত আৰু নাকত অ জ্বলা পোৰাও অনুভৱ হয় জানানে এইটো বেমাৰৰ এইবোৰ বায়ু প্ৰদূষণৰ কাৰণে
হয় দিয়া আৰু ওলাব নোৱাৰো এতিয়া মানে কি মুখত মানে মাস্ক লগাবই লাগে গম পাইছা নে বাৰু ওলালে মানে, বহুত বায়ু প্ৰদূষণ হৈছে মানে, হয় হয়। ইমান ধূলি আৰু গৰমতটো বেছি বিশেষকৈ বেছি হয় ন বায়ু প্ৰদূষণটো। গৰমৰ দিন কেইটাত বেছি আৰু। ধুলি বেছি হয় যেতিয়া বৰষুণ নাহে উম। বৰষুণতো লাগে আৰু মাজে মাজে ন।
আৰু প্ৰদূষণৰ ফলত টো চা মানে কি হয় খোৱা পানীৰো অভাৱ হৈ যায় বি শুদ্ধ খোৱা পানীৰো অভাৱ হৈ যায়, কৃষি উৎপাদনৰো হ্ৰাস পায়। মানে কৃষিৰ খেতিয়কসকলৰ কাৰণেও এইটো মানে বেয়া হয় মানে। কৃষি শস্যবোৰৰ কাৰণে শস্যবোৰ হ্ৰাস পাই, শস্যবোৰ মানে ভাল নহয়।
আৰু আমাৰ যে তোমাৰ ইমান গৰম যে বাঢ়িছে দিনে দিনে যে বাঢ়ি গৈ আছে গৰমটো তুমি কি কি কাৰণে গৰমটো বাঢ়িছে বুলি ভাবা?
এইটো মানে কি আৰু এ কাৰনটো মানে কি গছ গছনিটো নাইকিয়া হৈছে। সেইটোতো সকলোৱে জানে ন, গছ গছনি গাড়ী মটৰ আৰু প্ৰায়েটো এতিয়া নায়েই ন, এতিয়া কিবা দীপৰ বিলৰ যে গছ গছনিবোৰতো কাটি দিলে ন।
অ', সৌন্দৰ্য্যটোতো নষ্ট কৰিলেই, গৰমত আশ্ৰয় লোৱা জেগাটোও নোহোৱা কৰি দিলে।
আৰু দীপৰ বিল মানে কিমান এটা সৌন্দৰ্য্য আছিল ন, গুৱাহাটীত মানে দীপৰ বিল বুলি ক'লে ভাল লাগে আৰু মানুহে মানে বনভোজ খাবলৈ আহে। মানে প্ৰত্যেক বছৰে আহে বনভোজ মানে খাবলৈ। আৰু তাত মানে কি আৰু কিমান পৰিভ্ৰমী চৰাই চিৰিকটিবোৰ গছত থাকে ন পৰি। এতিয়াতো সেইবোৰো নাইকিয়া হৈ গ'ল, সেইবোৰ সৌন্দৰ্য্য আছিলে আৰু দীপ বিলৰ সৌন্দৰ্য্য আৰু মূল আকৰ্ষণ আছিলে আৰু মানুহবোৰে মানে মাছ বোৰ মানে, মাছ মাৰি মাৰি জীৱিকা নিৰ্বাহ কৰিছিলে কিছুমানে এ কাষৰ দাতি কাষৰীয়া অঞ্চলৰ মানুহবোৰে এতিয়া মানে সকলোবোৰ লাহে নাইকিয়া হৈ গৈছে দিয়া। মানে তুমি কি বুলি ভাবা এনে কোৱাচোন তুমি বাৰু মানে এইবোৰ যে হৈছে যে বিশেষকৈ
আমাৰ যে বিশেষকৈ গৰমটো হৈছে তোমাৰ মইতো মানে তোমাৰ ধৰা গোলকিয় মানে গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে হোৱা বুলি ভাবো বেছিভাগ, বেছিকে হয় হয় সেইটোৱে। তোমাৰ মানে এইটোতো তোমাৰ বিভিন্ন কাৰণ আছে এইটো হোৱাৰ তুমি টো জানাই পেট্ৰল ডিজেল, কয়লা এইবোৰ যিবোৰ আমাৰ সঠিক ব্যৱহাৰ কৰা হয় সেইবোৰৰ কাৰণে হৈছে দিয়াচোন, তাৰপিছত তোমাৰ বনাঞ্চল ধ্বংস কৰা হৈ গৈছে। গছ গছনি কটা গেছে আৰু তোমাৰ বনাঞ্চলবোৰতো জুই জ্বলাই দিছে বা-বা প্ৰাকৃতিক জুই লাগে যে সেইটোও কাৰণ
প্ৰকৃতিৰো মানে, প্ৰকৃতিও কিমান সহ্য কৰিব ন, প্ৰকৃতি তেওঁতো দেখাবই ন। অহ, এটা যে অপজিট ৰিয়েকচন বুলি কয় মানে, এটো বিপৰীত মানে এইটো দেখাব আৰু তেনেকুৱা দেখাইছে যেন লাগিছে আৰু।
হয়, হয় আৰু তোমাৰ প্লাষ্টিক আৰু আৱৰ্জনা যিবোৰ জ্বলোৱা যায় সেইবোৰো একো টা কাৰণ বুলি ভাবো মই, আমি!
অ', হয় দিয়া। সেইবোৰো হয়। একেবাৰে প্লা-প্লাষ্টিকটো মানে ব্যৱহাৰ টো উঠাই দিব লাগে মানে?
পৃথিৱীৰ গড় উচ্চতাও বৃদ্ধি পাইছে জানানে?
পাইছে, পাইছে গোলকীয় উষ্ণতাৰ কাৰণ আছে, প্লাষ্টিক আৰু অনন্য প্ৰদূষণ বৃদ্ধি পাইছে। জনসংখ্যা বৃদ্ধিৰো এটা কাৰণ হয় মানে আৰু।
হয়। তুমি কি ভাবা ইয়াৰে উ, ইয়াৰে উপায়বোৰ তোমাৰ মতে কি হব পাৰে।
এতিয়া প্ৰতিৰোধ কৰাৰ উপায় সুধিছা ন। উপায় মানে আমিটো গছ-গছনি, কিন্তু মই মানে কি আৰু প্ৰধান মানে উপায় বুলি গছ গছনি বুলিয়ে ভাবো, অধিক সংখ্যক গছ-গছনি ৰোপন কৰিব লাগে আৰু। আৰু বনাঞ্চল বোৰ আমি সংৰক্ষণ কৰিব পাৰিব লাগিব আৰু মানুহে নিজেও কৰিব লাগিব। বন সেইটো নিজে, নিজে কৰিব লাগিব। তুমি কাকো মানে ক'ব নোৱাৰা। সেইটো নিজৰ মানে দায়িত্ব আৰু নিজে কেনেকৈ মানে এই গোলকীয় উষ্ণতা মানে প্ৰতিৰোধ কৰিব পাৰি, কি ক'লা?
হয় আৰু বিশেষকৈ আমি মানে তোমাৰ অ' কি কয় এইটো কি আছিলে, তোমাৰ যিবোৰ ধৰা বস্তু আমি ধৰা কিতাপখন কিনি আনিলো ধৰা আমি বেছিকে তোমাৰ কাগজৰ বেগ-চেগ ব্যৱহাৰ কৰিব লাগে, প্লাষ্টিক ব্য ইউ, ব্যৱহাৰ কৰাত চাই তোমাৰ, আৰু
নালাগে বাৰু?
প্লাষ্টিকটো একেবাৰে এৰিব লাগে। কিন্তু এতিয়া কি বজাৰৰ কাৰণে যিহেতু আমি বস্তু স্তু আনিব লাগে
হয়, হয়। কি ক'লা, উম।
আৰু মানে পুণ্য ব্যৱহাৰ কৰা বস্তু বোৰ আমি ব্যৱহাৰ কৰিব পাৰে, যিবোৰ আমি পুনৰ ব্যৱহাৰ কৰিব পাৰো।
অ', এইটোৱে ঠিকে কৈছে বাৰু, আৰু মানে কি এ আৰু মানে কি জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰটো কমাব লাগে মানে, জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰটো হ্ৰাস কৰিব লাগে।
হয়, সেইটোৱে।
আৰু পৰিৱেশ সংৰক্ষনৰ বাবে জনসা, জনসাধাৰণ মানে নিজে সচেতন সচেতন হ'ব লাগিব আৰু, জনসচেতনটো বৃদ্ধি কৰিব লাগিব আৰু যোনটো মানে জনসাধাৰণে নিজে সচে তন হ'ব লাগিব এইটো আমি। পৰিৱেশ সংৰক্ষণ কেনেকৈ
লাগিব, লাগিব।
আৰু আমি মানে, মোৰমতে কি অকল পাঁচজন মানে মানুহে কেনেকুৱা কৰে চাবাচোন, পাঁচ জুনৰ দিনা মানে বিশ্ব পৰিৱেশ দিৱস বুলিয়ে গছ পুলি ৰুলে, সেইটো নহয় ন। বছৰত যে এদিনে ৰুব সেইটো নহয়। অ' সেইদিন মানে আলোক চিত্ৰ উঠে সকলোকে দেখালে, আমি গছ পুলি ৰৈছো পৰিৱেশ নিবেশ নহয় মোৰ মতে, তেনেকুৱা আৰু মানে গছ পুলি ৰুব।
সদায় বাৰু ৰোপন কৰিব নোৱাৰো, কিন্তু ধৰা আমি বচাব পাৰো আৰু বিশেষ, বিশেষ দিনত আমি গছ ৰোপন কৰিব পাৰো দিয়াচোন।
উম, হয় দিয়া। আৰু ৰোপন কৰিলেই নহ'ব গছডাল নিজে যত্নও ল'ব লাগিব। সেইটো মানে উ উম, সাৰ পানী দিব লাগিব নিজে নিজে কষ্টৰে যত্ন ললে ভাল হব মানে! তুমি যদি মানে গছ মানে ৰোপন কৰিলেইতো নহব! মানে সেইটো নিজে সচেতন হ'ব লাগিব আৰু, উম, উম।
আৰু আমাৰ ধৰা আমাৰ ভৱিষ্যতৰ কাৰণেও এতিয়া বিৰাট ডাঙৰ সমস্যা বৃদ্ধি হৈ গৈ আছে দিনক দিনে, এইবোৰৰ কাৰণে।
দিনবোৰ মানে যিমানে আধুনিক হৈছে ন, সিমানে বিপদজনক হৈ গৈছে। আমাৰ পিছন প্ৰজন্মৰ পৰা কি দেখা দেখা পাব, আমিতো কিমান দেখিলো এইবোৰ! তেনেকুৱা মানে, সেইবোৰ মানে বহুত ভয়ৰ আশংকা মানে মনত সোমাই গৈছে।
সেইটোৱে, আৰু অকল আপুনি আমি অকল অকল কৈ থাকিলেও নহব, কৰিবও লাগিব দিয়াচোন চচিয়েল মিডিয়াত অকল মানুহে কৈ থাকে, গছ কাটিলে গছ কাটি ৰোপনো কৰিব লাগে তেনেকে হয় নে?
অ, থিকে কৈছে, এইটো থিক কৈছে বাৰু, গছ কাটিলে ৰোপনো কৰিব লাগে। আৰু ইমানবোৰ চা এবাৰ, ইমান বোৰ মানে ৰাস্তা কিয় লাগে, সেইটোযৱেতো, মানে চব ফালে গছ গছনি কাত যে গুৱাহাটীততো গছ বুলি কব, ক'বলৈ নায়ে মানে মেইন চহৰত।
কবলৈ নায়ে
বই নোৱাৰি মানে, গাড়ী মটৰৰ মানে কিমান গৰম মানে মানে উশাহ ল'ব নোৱাৰা তুমি তাৰমানে, কেনেকুৱা লাগি যায়, এনেকুৱা গৰম! কেনেকুৱা বায়ু প্ৰদূৰ্ষন, শব্দ প্ৰদূৰ্ষন, সেইটোৱে।
দীপৰ বিলৰ সেইটোতো তোমাৰ হেই কৰি দিলেই ন, শুনি আছ
অ', সেইটোৱে। দীপৰ বিলটো কিমান মনো মনোমোহা ঠাই আছিলে ন?
অ, আৰু ধৰা কোনোবাই অ' কিবা কাম চামৰ পৰা আহি অলপমান জিৰণি লোৱা ঠাই আছিলে সেইখনিৱে, আগতে।
অ', যে মানুহ ফুৰিবলৈ যায়, বনভোজ খাবলৈ যায় উম, বনভোজৰ কাৰণে কিমান দূৰ দূৰ পৰ্যটকবোৰ আহে চাবলৈ, তেনেকুৱা আছিলে। এতিয়া মানে সকলোবোৰ মানে নোহোৱা হৈ গ'ল আৰু মানে, গছ গছনি নাইক